হেল্ল,
হেল্ল,
উম,
নে,
কি কৰিছা।
কি কৰিছা
মই আছোঁ।
অ অ কিবা খালা নাই।
ভাত খালা নাই।
নাই খোৱা তুমি।
নাই খোৱা খাম হে।
অ অ,
বনোৱাই নাই।
অ কেলে।
তোমালোক বনালে।
অ বনাই আছে অ।
অ‌ মা নাই।
অ অ,
উম,
আমাৰ বনাই আছে, ভাত।
কিহে, বনাইছে?
আমাৰ দালি বনাইছে, তাৰপিছত আকৌ, এই কচু ঠাই, বনাইছে।
অ,
হম, হম,
কলডিল খাইছানে নাই?
নাই হোৱাই, নাই দিয়া।
কলডিল বনাব জানা নহয়।
জানো।
কেনেকৈ, বনায়?
তোমাৰ কলডিলটো আনি পেলাই থৈ দিব লাগে, আঠাতে যোৱাব ল'কে, তাৰ তা, ধুনীয়াকে চফা কৰি ধুই লব লাগে আৰু।
উম,
ধুনীয়াকা ধুই পেলাই, ওপৰৰ বাকলি কেইখন উলবা লাগে।
উম,
ধুনীয়াকে মিহি-মিহি কুটিব লাগে সৰু-সৰুকে।
হম,
কুটি পেলাই, আলুটো লগতে কুটিব লাগে।
উম,
কুটি মিঠাতেল অকণ দি পেলাই, ধুনীয়াকৈ সানি থৈ দিব লাগে।
উম,
তাৰপৰা সানি থৈ দিয়াৰ পাছত, কেৰাহীটো পাতি তেলটো দি।
উম,
পিয়াজ তাৰপৰা আদা-নহৰু।
উম,
তেনেকে দি দিব লাগে, ভাজিব লাগে তাৰপিছত। তাৰ পাছত তোমাৰ কলদল খিনি, আলুখিনি দি দিব লাগে।
উম,
তাৰপিছতে তাতে, হালধি, নিমখ।
উম,
তাৰপৰা দুইটা, দি দিব লাগে।
উম,
দি, ধুনীয়াক লৰাই পেলাই ঢাকি থৈ দিব লাগে।
সিজিবৰ কাৰণে?
সিজিবৰ কাৰণে, তাৰপিছত ঢাকি সিজি ত, ঢাকি দি থলে তাৰপিছত তোমাৰ দাঙি পেলাই অকমান পানী, দি দিব লাগে লৰাই।
উম,
অকণ পানী পেলাই, আকৌ কিবা দিব লাগে।
উম,
লাগিবলৈ দিব নালাগে, মানে।
গম, পাইছোঁ।
পানী অকণ দি সিজিব দিব লাগে, তাৰ পিছতে সিজা পিছতে সেই হৈ গ'ল
উম
উম
খাবলৈ কেনেকুৱা লাগে?
খাবলৈ ধুনীয়া লাগে কলডিল আৰু
উম
মজা লাগে।
তুমি খুৱা নে নাই?
মই খাওঁ বাৰু, ইমান নাখাওঁ।
অ' অ'।
মই বেছিকৈ এইবোৰ শাক পাচলি কলমৌ, ঢেকীয়া, চেংমৰা সেইবোৰে খাওঁ। এইবোৰ খাই ভাল
মই ঢেকীয়া খাওঁ বাৰু এইবিলাক যে চেংমৰা এইবোৰ খাই পোৱা নাই।
ক কলমৌ?
নাই পোৱা
উম কলমৌ বহুত ধুনীয়া লাগে। কলমৌ বিলাক কোমলীয়া কোমলীয়া ঠাৰিবোৰ আনিব লাগে। আনি পেলাই একদম ধুনীয়াকৈ একদম কাটি বাচিব লাগে।
উম।
তাৰপিছত কাটি পেলাই সৰু সৰুকৈ কুটিব লাগে। কুটি পেলাই অলপ দেৰি পানীত থৈ দিব লাগে।
অঁ।
তাৰপিছত কেৰাহীখন ল'ব লাগে কেৰাহীত ধুনীয়াকৈ তেল দিব লাগে তাত পিঁয়াজ দিব লাগে, জলকীয়া খালে জলকীয়া দিব লাগে।
উম।
দি পেলাই অলপ দেৰি গৰম হ'ব তাত সেই শাক পাচলি দি দিব লাগে।
উম।
খালি লৰাব লাগে।
অঁ।
অলপমান ভাজি পেলাই তাত আলু দি দিব লাগে।
উম।
আলু দি পেলাই তাত নিমখ হালধি দি দিব লাগে। লৰাই পেলাই ঢাকোন মাৰি দিব লাগে।
অ।
দহ মিনিটমান এনেকৈ থৈ দিয়াৰ পিছত ঢাকোন মাৰি লৰাই লৰা লৰাই ঢাকো মাৰি পেলাই
উম।
তাৰপিছত উলিয়াব লাগে। দাঙি পেলাই তাৰপিছত চাব লাগে সিজিলে নাই নিমখ টো টেষ্ট কৰিব লাগে যদি কমি আছে দি দিলে হল। তেনেকে যেতিয়া একদম হেৰি কৰিব তুমি একদম ধুনীয়াকে একদম ভাতৰ লগত আকৌ বাঢ়ি পেলাই
উম
খাব পাৰা ধুনীয়া লাগে খাই। ভাল লাগো মানে ঢেকীয়া ভাজি নিচিনা লাগে ঢেকিয়াতকো মোৰ ভাল লাগে।
অ মই ঢেকীয়া খাইছো বাৰু খাওঁ মই ঢেকীয়াটো।
উম।
ঢেঁকীয়া ভাজিলৈ
উম।
এই কলমৌবোৰ খাই পোৱা নাই।
উম।
উহুঁ।
ভালে নহয় খাবলৈ।
উম। কলমৌ কত কোন কেনেকুৱা জেগাত পায়?
কলমৌ এনুকা পুখুৰীত হয়। বিলবিলাকত হয়। পানীত হয়।
অ'হ। অ'
ভালেই লাগে খাই বহুত।
অ' ভাত বনাব লাগিব নে? বনাই থৈ গৈছে তোমালোকৰ?
ধৰ বনাবহে।
অহ।
উম।
তুমি ভাত বনোৱা নাই?
ভাত বনাওঁ।
অহ।
ডিম বনাওঁ এনেকে আলুৰ লগত।
অহ।
প্ৰথমতে ডিমগেইটা ডিমে আলুৱে একদম সিজাওঁ
অহ।
সিজাই পেলাই একদম সিজাই যদি হ'ব
উম।
চ' বিলাহী যেতিয়ালৈকে সিজি থাকে যে, বিলাহী একদম সৰু-সৰুকে কাটি লওঁ তিন- চাৰিটা। চ' পিয়াজ কাটোং। কাটি পেলাই আদা- নহৰু খুন্দি পেলাই থৈ দিওঁ।
উম।
তাৰ পিছত তেনেকে এইয়া মছলা, ৰেডচিলি অকমান
অহ।
তাৰ পৰা জিৰা অকমান
অহ।
গৰম মছলা তেনেকে থৈ দিওঁ।
উ উম।
তাৰ পিছত সেয়া হেৰি কৰাৰ পিছত, মছলা নিদিও নিদিলে নিদিয়াকেও থাকিব পাৰি। বা দিওঁ বুলি কলে দিব পাৰি আৰু। তাৰ পিছত আহ আলুখিনি বাকলি গুচাওঁ। দিমখিনি বাকলি গুচাওঁ। দিমখিনি একদম লা লাহে লে দিমখিনি একদম অকমান অকমানকে এনেকে কাট অকণমান অকমান কাটি -কাটি নিমখটো অকমান সোমাব পৰাকে মানে নিমখ হালধি সানো
অহ।
সানি পেলাই কি কৰো তাত দম দি দিওঁ
ওম ওম
তেলত অলপ দেৰি ফ্ৰাই কৰাৰ পিছত উলিয়াই থৈ দিওঁ
উম
সেই তেলতে দি দিওঁ
অ
পিঁয়াজ
উম
পিঁয়াজটো অলপ লৰাই পেলাই তাত দিওঁ সেই আদা নহৰুখিনি
উম
সেইখিনি দি দিয়াৰ পিছত অলপ দেৰি লৰাওঁ লাহে লাহে
উম
লৰাই লৰাই লৰাই লৰাই লৰাই লৰাই তাত কি কৰো হালধি দি দিওঁ
অ
হালধি দি পেলাই অলপ দেৰি লৰাওঁ
উম
লৰাই পেলাই তাৰ লগে লগ বিলাহী কাটি থোৱা বিলাহী দি দিওঁ
অ
বিলাহী দি অলপ লৰাই পেলাই তাত নিমখ দি পেলাই একদম লৰাই পেলাই ঢাকি দিওঁ
উম
পাঁচ মিনিট মান ঢাকি দিলো
অ
এতিয়া ঢাকি দিলো ঢাকি দি পিছত তুমি কিবা সেই যিখিনি আলু আছিলে আলু খিনি তুমি একদম ভাঙি দিলা
ওম
ভাঙি পেলাই কিবা এখনত উলিয়াই থলা
অ
তাৰ পিছত সেই বিলাহী খিনি তাৰপিছত দাঙি পেলাই চালা একদম বিলাহী খিনি একদম পুৰা হেৰি হৈ গৈছে ন তাত যদি মছলা দিয়ে মছলা দি দিব পাৰে যদি নিদিয়া নাই আৰু
অ অ
সেই যেতিয়া একদম পূৰা একদম এনেকৈ গ্ৰেভীৰ নিচিনা হয়েইটো অকণমান পানী দি দিবা
অ
ধৰিবলৈ নিদিয়াকে তাৰপা পানী দি পেলাই লৰাই পেলাই সেই ভাঙি থোৱা আলুখিনি তাত দি দিলা
অ
দি পেলাই একদম ধুনীয়াকে একদম লৰালা
উম
লৰা পৰাই মানে যদি মানুহ যিমানটো হয় আৰু সিমানটো জোখত পানী দি দিলা
হয়
পানী দি পেলাই অলপ দেৰি উতলিবলৈ দিলা
হয়
দুই মিনিটমান যেতিয়া উতলিব তাৰপিছত তুমি কি কলে ফ্ৰাই কৰি থা ডিমখিনি দি দিলা তাত
অ
দি পেলাই অলপ দেৰি লৰালা
উম'
যদি তুমি ভাবা কেঁচা জলকীয়া জলকীয়া জ্বলা খাওঁ তেতিয়া জলকীয়া দি দিব পাৰা। নহ'লে প্ৰথম তেল দিওতেনো দিব পাৰা নহ'লে পিছতো দিব পাৰা।
ওম ওম'।
তাপিছত কি কৰিলা তেনেকে দি পেলাই তাতদম তুমি দিম গিটা দি পেলাই তুমি ধুনীয়াকে লৰাই পেলায় ধাকি থৈ দিলা।
অঁ'
পাঁচ মিনিটমান উতলিবলে দিলা-
উম'
উতলা পিছত যেতিয়া অলপমান ধুনীয়া একদম গ্ৰেভী নিচিনা হৈ যাব, কোনোবা গ্ৰেভিও খাম বুলি ভাবে- কিছুমানে জোল খাওঁ বুলি ভাবে।
উম উম'
নিজ লগত কথা কোনটো খায়।
কেনে অঁ'।
এতিয়া হৈ যাই তাপিছত তুমি আৰু ধুনীয়াকে উলিয়াই মেলি আৰু তুমি ৰুটিৰ লগতো খাব পাৰা, ভাতৰ লগতো ভাত- তৰ লগত খাই বহুত ভাল লাগে।
অঁ ভাত লগত ভাল লাগে, চাওকচোন বস্তুবিলাক বেছি ভাতৰ লগতে ভাল লাগে।
ভাতৰ লগতে ভালে অঁ'।
উম ৰুটিৰ লগত চব বস্তু ভাল নালাগে।
উম'
উম অ বুট দালিটো ৰুটি দে ভাল লাগে আৰু ৰুটিৰ লগত।
উম'
বুট দালিটো কিন্তু ভাতৰ লগত বেয়া লাগে খায়।
বেয়া না। বুট দালি নো ৰুটিৰ লগতে খাই বুট দালি।
সেইটো মানে ভাতৰ পিছতে ভাত লগ লগতো খাই যে।
খায় অঁ।
ভাতৰ লগত ভাল নালাগে খাই।
ৰুটি দালি খাই ভাল লাগে নামেই ৰুটি দালি।
উম'
খাই ভাল লাগে ন' খালেও ভাল বেছি খোৱাটো ভাল নহয়।
মাংসৰ লগত বেয়া পাওঁ ৰুটি খায়।
কিন্তু, মাংসৰ লগতো ৰুটি খাই আকৌ।
উম খাই বাৰু মই ভাল নাপাওঁ।
উম'
কিবা এটা ভাল নালাগে খাই।
উম'
মানে কি ভাতটো পালে যি টি লাগে।
মানে এতিয়া আমি অসমীয়া ন আমাৰ অসমীয়া প্ৰধানকে ভাতটোৱে চলে ন। কিন্তু, আমি ভাতটো ভাল পাওঁ।
উম' সেটোৱেই।
মানে সৰুৰ পৰা আমি ভাতৰ লগত জড়িত যে।
উম' ভাত খাই এটাই-
উম'
উম'। সেটো কথা আমিও সেইকাণে মানে চব বচ, মানে প্ৰতিটো বস্তুৱে আও
উ।
নে বুট দালিটো লগত ৰুটি ভাল পাওঁ ম কিন্তু এনেই ৰুটি মই বেয়া পাওঁ।
পনীৰৰ লগতো ৰুটি খাব পাৰি নহয়।
উ পাৰি।
পনীৰৰ লগতো ৰুটি বেয়া নালাগে খাবলৈ।
উ।
পনীয়ে দাল, মটৰ-মটৰ পনীৰ যে বনায়।
উ ৰুটিটো মান নোৱাৰি, এই শুকান ৰুটিটো বেছি বেয়া লাগে খাই।
উ উ।
শুকান ৰুটিটো বোলে বেছি বেয়া লাগে। তেলত দিয়াটো, অ' তেল দিয়াটো ভাল পাওঁ খাই। চাহ লগত খাই মানে বনোৱা বনালে নহয়, বনাই পেলাই থৈ দিয়া পাছত অলপ দি থৈ যায় পাছত।
উ।
ঠাণ্ডা হোৱা পিছত চাহ লগত খাই মজা লাগে।
উ।
উ।
তেলত দিয়া বেছি বস্তু খাবও নোৱাই নহয়।
কেলে খাব নোৱাই?
উ খালে প্ৰব্লেম।
উ। তাকে। ভাত খোৱাই ভাল অ', ভাত খালে একো অপকাৰো নহয়।
উ।
চাওঁচোন ভাত খালে কাণো কি হয়? ৰুটি খালে মানুহ, চবেটো ৰুটি খাব নোৱাৰে।
উ।
জিটটুৱে আৰু ৰুটিও খাব নাই কিন্তু ভাতটো মানে ভোক লাগিলে খাব পাই।
উ।
এইছো তেনেকুৱাই।
এটোচ। ম ভাত কিয়ে বনাব দি।
অ' ভাত জানো কিয়ে বনাই।
অ', মাছ মাংস নাই?
নাই বনাবই এতিয়া লাই লাই।
মাছ, মাংস।
মাছ মাংস, এতিয়া ৰাতিপুৱা কোনে মাছ মাংস খাব লি বনাব চাগে ভেন্দি আছে ঘৰত, তিহু আছে তেনেকে বহুত
উ।
কেৱেলাও আছে, দালি বনাব, তাৰপিছত কেৰেলা আলু এনেকে ভাজিব চাগে।
উ, উ ভালেই তেনেকে আমাৰহে আমা ফালেহে নহয় বান্দৰ পা।
উ আমাৰ ঘৰৰ মানুহ ইমান নাই যে, তিনটাহে কি ইমান বেছি খাব।
উম, উম।
আৰু কালি মাছ আছেই চাগে।
উম, উম।
তোমালোকৰ বান্দৰৰ পৰা খেতি নহয় ন!
নহয়, নহয়। বহুত বেয়া অ সেইটো।
কি আৰু, সিহঁতেও খাবলৈ বিচাৰি থাকে, সিহঁতেও
তুমি ভাত থবও নোৱাৰি ভিতৰত, ভাতো খাই।
মানুহৰ গাতে কাৰণ মানুহবিলাকেতো জংঘল- জংঘল কাটি পেলালে ন, এতিয়া বান্দৰবোৰ থাকিব ক'ত? সিহঁতৰ সেইখিনি আগৰ জেগা আছিলে, এতিয়া সিহঁতৰ আগৰ জগাতে যদি গছ-গছনি চব কাটি মেলি পেলাই, তেতিয়া কিবা-কিবি নতুন-নতুন জেগা বনালে
সেইটোৱে, অ।
ঘৰ বনালে। সিহঁতৰ যাবলৈ জেগা নাই।
উম।
সেইকাৰণে, এনেকুৱা।
তাকে, উপায় নাই ন।
উম।
হম, বজাৰ পৰা কিনা শাক-পাচলিও খাব নোৱাৰি।
বজাৰ পা কিনা পাচলি খাব নোৱাৰি। কাৰণ আজিকালি প্ৰায় খিনি সাৰ দিয়া ন, সাৰ দিয়া পাচলি তুমি কেনেকে খাবা।
সাৰ দি দি ধুনীয়া কৰি থৈ যায়।
সাৰ দিয়ে, আজিকালি তুমি যিমানতটো ভাবা চবতে সাৰেই দিয়ে। সাৰ নিদিয়া মানে পাচলিয়ে নাই, এতিয়া তুমি ভালকে বোলে ভাবি পেলাই বোলে ভাবা, যে সেইটো বস্তুকে খাম, কিন্তু মানে তোমাৰ হেৰি আগতে বনি যায় ন!
উম, উম।
তেনেকুৱা হয় মানে, এতিয়া তুমি ঘৰত পাচলি যিকেইটা